এনেই বহি আছোঁ, তুমি?
উম শুৱা নাই নি ইমান ৰাতি?
নাই শুৱা।
কিয়?
তুমি কি, তুমি কি কৰিছা?
মই, এনে ৰাস্তা ৰাস্তা ওলাই আহিছোঁ।
বহুত গৰম উঠিছে।
গৰম উঠিছে বহুত, তোমাৰ?
উম,
সেইয়াই নাইকোৱা বোলো উঠিছে।
উম, বাহিৰলৈ ওলাইছা নি?
নাই ওলোৱা।
কিয় বা?
এনে এইখিনিতে বহি আছো। অকলে অকলে কি বহি
অকলে অকলে। গৰম বুজিছা, মোৰ লগত আছে মোৰ লগতটো কেইবেইটাও আছে সেইকাৰণে আছোঁ, নহ'লে অকলে অকলে থকাটো ভাল নহয় ন।
উম, লুডু খেলিছে।
উম লুডু নাই খেলা খেলিব হে এনেকে অকমান লাহে লাহে।
বহুত দেৰি হয় দেই।
ইমান গৰম উঠিছে, কৈছো নহয় তুমি।
উম, অ' লুডু খেলিবলে বহিছো, লুডু খেলিম। বোলো বহুত দেৰি হৈ যায়।
দেৰি হৈ যায় তো আও, বিশ মিনিট মান লাগে।
এটাম-এটা বাজিছে কালি।
উম।
মই-মই এলাম লগাই থৈছো, মই এলাম লগাই থৈছো।
উম, বিয়ালে কালি যাবা নাই তুমি?
বিয়ালে জানো কি
বিয়াজে আছে তোমালোকৰ।
মা সলে কাইলৈ জাম‌ বুলি কৈছো, ইমান গৰমত নাজাও বুলি কৈছে এতিয়া
উম।
কাইলেগে
মাহত যাব দেউতাহঁতো যাব নেকি কাইলে?
কাই-কাইলৈ নাযাওঁ বুলি ক'লে, গৰমো এইটোহে কেনেকে থাকিব।
তাকেতো আৰু এনেও মানুহৰ বিয়া ঘৰত জাছ কৰিব।
উম, উম,
উম।
জোৰোণ পৰখিলেহে হ'ল।
তাকেতো মানে বিয়াখন কেনেকুৱা চিষ্টেমত পাতে, কি কেনেকুৱা? কি হয় মানে?
মানে পাঁচ তাৰিখে জোৰন, ছয় তাৰিখে বিয়া।
হম।
কেনেকুৱা চিষ্টেম কৰিব মানে?
সেই জোৰোণ দিনাখন আমাৰ ঘৰত মানুহ আহিব। জোৰোণ দিব।
উম।
উম।
কি
উম। বিয়াত মানে ৰিচেপশ্যন দিব।
ইয়াত দিবনে নে না তাত দিব?
এই মানে দেৰিকে দিব।
উম।
বিয়া আৰু জোৰোণ মানে একেদিনাই, মানে সেইটো কথা মানে। জোৰোনতো এক্সট্ৰাকে কৰে, বিয়াটো এক্সট্ৰাকে। বুজা নাই। বুজিছা নে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্লো। হেল্ল'।